অঁ বন্ধু শুনিছা!
শুনিছো, শুনিছো
কি কৰি আছা বন্ধু?
আছো এনে আছো এতিয়া
আচ্ছা, বাকী কিবা খালানে ৰাতিপুৱা?
ৰাতিপুৱা খালো।
কি খালা?
ভাত খালো ৰবা।
আচ্ছা ভাত কিহে দি খালা?
ভাত, ভাত খালো আঞ্জাত কিবা বনাইছে বতাহ খানা।
অ
তেনেকে উম, উম
তাকে বাকী বাকী আজি তোমালোকৰ তাত বতৰ কেনেকুৱা?
বতৰ আছে এনেকে
হয় নেকি?
ৰ'দ দিয়া নাই সেনেকে?
উম, বৰষুণ দিছে নেকি?
বৰষুণ নাই দিয়া এতিয়া।
আচ্ছা।
বাকী আজি ক'ৰবাত যাবানে?
নাই আজি নাযাওঁ ৰবা কতো ঘৰতে আছোঁ।
তাকে এই মইয়ো যাব বিচাৰিছিলোঁ। বতৰটোয়ে যেনেকুৱা। বৰষুণ দিয়ে ৰ'দ দিয়ে, বৰষুণ দিয়ে ৰ'দ দিয়ে, সেনেকুৱা কৰি আছে বতৰটো।
হয়।
এনেকুৱা বতৰত ওলাই যাব নোৱাৰে ন'।
অহ।
তাকে।
ফুৰিবও যাব লাগিছিল। গৰম বন্ধবোৰ নহ'লে এনেইয়ে যাব মোৰ?
অহ।
তেনেকুৱাই।
তাকেতো।
উম। বাকী দুপৰীয়াৰ কি আঞ্জা, কিহেদি খাবা দুপৰীয়া?
কিবা বনাইছে দুপৰীয়া।
হা!
কিবা ৱনাই এতিয়া।
অহ। তাকে আমাৰো আমাৰো কিবা বনাই ৰাতিপুৱা এ ৰঙালাউ আৰু ৰঙালাউ চব্জি বনাইছিল কিবা এটা, ৰঙালাউ মানে মিক্স চব্জি মানে ৰঙালাউ ভোল। তাৰপিছত বেঙেনা, বিলাহী, তেনেকুৱা মিক্স চব্জি এটা বনাইছিল লাবৰা টাইপ।
অহ', অহ', অহ'।
তেনেকুৱাই। বাকী আজি আ-আবেলি ক'তবা যাবানে?
নাই নাযাওঁ, আবেলি নাযাওঁ। আজি নাযাওঁ কতো আজি ঘৰতে আছোঁ ৰবা।
আজি ঘৰতে থাকিবা।
উম।
তাকে, মই চাওঁ আবেলি মানে ওলাই যাম চাগে ক'তবা। দিনটো ঘৰ ক'ত যাম মানে, এ অলপ লগৰকেইটাৰ লগত চাহ-চাহ পানী খাব যাম চাগে।
হয় নেকি?
অহ। দিনতটো ঘৰত থকা যায় ন' বৰিং লাগে।
হয়।
বেছি ঘৰত থাকিলেও বৰিং লাগে।
অহ', অহ'।
বাকী তুমি ঘৰত, কিতাপ-চিতাপ পঢ়ি ভাল পোৱানে নাই?
ভাল পাওঁ তেনেকে, বেয়া নালাগে।
কি কি কিতাপ পঢ়া এনেই?
এ পঢ়ো এনেই কিবা-কানি তেনেকুৱা।
এইবিলাক পঢ়োঁ অলপ, পৰীক্ষা দিবাৰ কাৰণে। ইণ্টাৰভিউ দিবৰ কাৰণে জেনেৰেল নলেজ।
আচ্ছা,
এইবিলাক পঢ়ো, তাৰ পিছত তোমাৰ কেতিয়াবা ভাল কিতাপ পঢ়ো এনে। সাহিত্যিকৰ এই সাহিত্যিক বিলাকৰ।
হয়-হয়, মানে তুমি কি ভাবা যে মানে অকল পঢ়া শুনাৰ জ্ঞানে জ্ঞান নে জ্ঞান আমি চব ফালৰ পৰা ল'ব পাৰো। হয় নে?
উম, চব ফালৰ লব পাৰি।
তুমি ধৰা এতিয়া ফুৰিব গ'লা তাতেও জ্ঞান পাবা, এই বজাৰত বজাৰত ওলাই গ'লাত তাতেও মানে বয়স সে মানে তোমাতকে বয়সীয়া লগ পালে, মানে অলপমান জ্ঞান পাবা তেওঁলোকৰ পৰা হয় নে নাই।
হয়।
ভাল কথা শিকিব পাৰা কিছু। তেনেকুৱাই।
তাকেতো।
বাকী তেনেকুৱা জ্ঞান মানে বিভিন্ন ধৰ বিভিন্ন, অ, বিভিন্ন ধৰণৰ মানে জ্ঞান ল'ব পাৰে। যেনেকুৱা পঢ়াত জ্ঞান, বা খেলাাত, জ্ঞান বহুত জ্ঞান আছে, মানে চব কামতে আজিকালি জ্ঞান-জ্ঞানতো দৰকাৰী।
উম, জ্ঞান দৰকাৰী।
হয়-হয়, জ্ঞান নাথাকিলে তুমি একো কামে কৰিব নোৱাৰিবা। তুমি চাপজ কিবা এটা কাম কৰিবা বিজনেচ এটাই ষ্টাৰ্ট দিলা, ব্যৱসায় ষ্টাৰ্ট দি দিলা, যোনটো ব্যৱসায় ষ্টাৰ্ট কৰিবা এইটো ব্যৱসায়ৰ ওপৰত তোমাৰতো মানে জ্ঞান লাগিব ন।
অ, লাগিব জ্ঞান।
জ্ঞান নহলেতো নোৱাৰিবা ন।
নোৱাৰি-নোৱাৰি।
তেনেকুৱাই মানে কথাবোৰ।
অ, বাকী ক'ত যাবি ফুৰিব যাবা নে কি আজি কৰবাত?
আজি ফুৰিব ফুৰিব তেনেকুৱা নাযাওঁ ৰবাই ত তোমাক ক ক'লো যে মানে সন্ধিয়াই চাগে চাহ খাব যাম, লগৰ কেইটা কেইটাৰ লগত তেনেকুৱাই। ঘৰতে থাকিম ৰ'বা আজি, তুমি?
মই আছো, ঘৰতে আছো।
মানে আজি গোতেই ৰাতি দিন ৰাতি ঘৰতে থাকিবা ন?
উম, দিন ৰাতি ঘৰতে আছোঁ।
ঠিকে আছে, ঠিকে আছে। বাকী ঘ উ কোৱা?
বাকী আৰু আজি ক'তো নাজা নে কি তুমি?
ক'তো নাযাওঁ মানে তেনেকুৱা যাব লগা নাই, কিন্তু যাব লগা হৈও যাব পাৰে?
খানা কি বনাইছেজি না বনোৱাৰ পাছ যাৱাই নাই?
অ, ৰাতিপুৱা বনাইছে ৰবা কিবা এখনৰ আঞ্জা বনাইছে? মিক্স চব্জিৰ আঞ্জা বনাইছে তাৰ পিছত ভাত দালি তেনেকুৱা এতিয়া কিবা বনাব কিজানি?
মাংস মাছ কিবা হ'ব যে হ'ব কি জানি গম নাপাওঁ। পাকঘৰত যোৱাই নাই ৰ'বা।
যোৱাই নাই নেকি?
নাই, নাই পাকঘৰত যোৱাই নাই। বাকী তুমি এনে ঘৰৰ কামবোৰ কৰা নে, ঘৰত থাকি?
অ', কিয় নকৰিম, কৰোঁ ঘৰৰ কাম তোমাৰ চব কৰা যায় তোমাৰ ঘৰৰ বজাৰ পাতি তাৰপিছত গোটেইখিনি কৰা যায় ঘৰত যি, যি কাম কৰিব লাগে।
হয়, বজাৰ প্ৰতি বেলেগ কথা বা কেতিয়াবা ঘৰটো মোছা নে ঘৰ মোচা বা
অ'।
ঘৰৰ দৰ্জা মোচা বা কি থাকে আৰু গ্লাছ, গ্লাছ মোচা?
হয়, এইবিলাক কৰোঁ, কৰোঁ এইবিলাক।
কৰিব লাগে, কৰিব লাগে।
নিজৰ কৰোঁ ৰুমবিলাক কৰোঁ চাফা কৰোঁ।
মা দেউতাক আমি হেল্প কৰি দিব লাগে মানে। সহায় কৰি দিব লাগে। তেনেকুৱাই, মইও কৰোঁ বাৰু।
এইটো তাকেইটো। বাকী নকৰা তুমি, তুমি কৰা ন?
হয়, হয়, কৰোঁ।
অ', কৰিব লাগে এনেই। কৰিলে ভাল এইবিলাক, ঘৰৰ কাম কৰিব লাগে।
উম, নিজৰে ভাল হয়, মানে অলপ তোমাৰ ভাগৰো লাগে তাৰ ফলত তোমাৰ খৰীৰটো এক্সাৰচাইজো হয়, শৰীৰৰ এক্সাৰচাইজো হয়, এনেটো এক্সাৰচাইজো কৰা নাযা যায়ে, ৰাতিপুৱা উঠা নাযায়ে।
অ', ৰাতিপুৱা নুঠা নেকি তুমি?
মই ৰাতিপুৱা নুঠো ৰ'বা ইমান। তুমি উঠা নেকি?
অ', মইটো ৰাতিপুৱাই উঠো এইকেইদিন।
ঠিকে আছে, ৰাতিপুৱা উঠিব লাগে। মই মাজে, মাজে ৰাতিপুৱা উঠি উঠো, কেতিয়াবা খেল থাকিলে চাওঁ নহ'লে কেতিয়াবা ৰাতি পুৱা উ-উঠি যদি গা চা ভাল নালাগে, তেতিয়া যাই কেনে অলপ খোজ, খোজ কাঢ়ি আহোঁ।
হয় নেকি? অ'। আ, ফুৰিব লাগে ৰাতিপুৱা লাগে সোনকালে মইতো আজি উঠিছোঁ, সদায়ে উঠো মই। আজিকালি পাঁচটা ছয়টা তেনেকেই উঠোয়েই।
উঠি কেনে কৰা কি?
উঠি কেনে খোজকাঢ়ো, খোজকাাঢ়ি আহি ঘৰতে থাকোঁ আৰু অলপ খোজকাঢ়িব যাওঁ।
ব্যায়াম নকৰা, ব্যায়াম?
ব্যায়াম নকৰোঁ, এনেই খোজকাঢ়াই যাই বেছিভাগ, আগতে দাওৰিছিলোঁ। আজিকালি দৌৰা নাযায় তেনেকে।
তাকেই। বাকী আ ৰু ময়ো উঠিব লাগিব মানে, উঠিব লাগে মানে মই মাজে, মাজে দৌৰিব যাওঁ, ডেইলি নহয় মানে ডেইলি দৌৰা কৰিব লাগিব, তেতিয়া মানে ভাল থাকিব দৌৰিলে ভাল দেই। দৌৰি মানে ৰাতিপুৱা উঠিলে ভাল, ৰাতিপুৱা উঠিলে তোমাৰ ৰাতিপুৱা দৌৰি আহিলা তাৰপিছত তোমাৰ যি, যি কাম আছে কৰিলা, পতাপট কামবোৰো হৈ যায়। তাৰপিছত কলেজত বা নিজৰ কামত গুচি গ'লা তেনেকুৱা টাইপ।
হয়, হয়।
গাঁৱৰ মানুহবোৰতো ৰাতিপুৱাই উঠে পুৰা।
হয়, কি?
উম।
অ', আমাৰ ইয়াত ৰাতিপুৱা উঠে এতিয়া তোমাৰ তেনেকে নুঠিয়েই দেখোন এতিয়া।
এ-এ-এতিয়া বদলি গৈছে ন, সময়ৰ লগে, লগে চেঞ্জ হৈ গৈছে।
এতিয়া বদলি গৈছে।
তাকেই। এই সময়ৰ সলনি হ'লে বদলি যায় ন, মানুহো বদ
অ', সময়ত আজিকালি চব চেঞ্জ হৈ যায় এইবিলাক।
তুমি এদিন তুমি এটা সময়ত একদম কেঁচুৱা বাচ্ছা আছিলা। তাৰপৰা অলপ ডাঙৰ হ'লা তাৰপিছত এ এতিয়া তুমি ডাঙৰ মানুহ হৈ গৈছা, সেইটো সময়ৰ সলনিৰ কাৰণে হৈছা ন!
সময়ৰ সলনি তাতেতো সময় চব হেৰি কৰি লৈ যে তোমাৰ সময়ৰ লগে, লগে চব চেঞ্জ হৈ যাব লাগে। বয়সৰ লগে, লগে তুমি ডাঙৰ হ'ম আগতেতো আমি সৰু আছিলোঁ এ এতিয়া ডাঙৰ হৈছোঁ আৰু তাৰ দুইদিন পিছত বুঢ়া হ'ম বুঢ়া হৈ যাম। তাৰপিছত আৰু মৰি যা
আমাৰ লাইফ
এই দুনীয়াৰ পৰা গুছি যাম আমাৰ তেনেকেই।
তাকেই এইটো-এইটোয়ে লাইফ, এইটোৱে লাইফ। এইটোকে কয় লাইফ, এইটোকে কয় জীৱন।
উম।
তেনেকুৱাই।
তাকেটো।
বাকী আজি দুপৰীয়া আঞ্জা কি তোমালোকৰ ঘৰত কি খাবা?
কি বা বনাই, নাজানো ৰ'বা কি বনাইছে এইমানে। এতিয়াও যোৱাই নাই বনাব, এতিয়াও যোৱাই নাই ৰ'বা। এতিয়াও যোৱাই নাই ৰ'বা।
অ', আ আচ্ছা যোৱা নাই বনাব, মানে তোমাৰ লগত দেৰি হয়, মানে দু-দুপৰীয়া খানা খোৱাতে।
ৰি হয়। তিনিটামান বাজি যায়।
আটচ্ছা।
ভাত খাওঁতে দেৰি অলপ, তিনটা চাৰে তিনটা বাজি যায়।
হয়, হয়, ঠিক আছে বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিল হা।
দিয়া, দিয়া ঠিক আছে দিয়া।
ঠিক আছে ৰাখিছোঁ হা।
উম, উম, উম, দিয়া।